হেল্ল'অ কি কি কৰিছে
এতিয়া হৈ আছে অ ভাত চাত খাই বাচন ধুই অলপ শুই আছো ৰবা
অ ঠিকে আছে দিয়ক শুব লাগে অলপমান মই এই অলপ ইমান সেনেকোৱা নিচিনাই অলপমান টোপনিয়ে মাৰিবৰ চেষ্টা কৰিছো
অ
আজি কি কি বনালে আপুনি
আজি আজি মানে কি বনালো দালি বনালো দালিত আকৌ তিঁয়হ যে আছে তিয়হ কাটি কিনে দালিত মিহল দিলো তাৰপিছত বিন ভাজিলোঁ
অ
তিতা কেৰেলা ভাজিলো
অ
আৰু সেই বোটৰ এই অ কি কয় চাটোগুৰা যে আছে
অ অ অ
সেই মানে হেৰি কৰিলোঁ চাটনি বনালো জলকীয়া মিঠাতেল আ নিমখ দি কেনে
আ
আৰু আৰু বেঙেনা দালিত দি আলুৰে সানিলো
অ বঢ়িয়া
আ আৰু দালি বনালো সেয়াই খালো আৰু কি খাম আৰু নিৰামিষে আ আৰু তুমি কি খালা?
আ ময়ো তাৰমানে ৰঙালাও ৰাগ পুই ৰাগ তাৰ পিছত ভাত কেৰেলা আলু এনেকে লগ লগাই মিক্স তৰকাৰী এখন বনালো লো তাৰ পিছত দালিত আৰু অমিতা দিলো কঁঠালৰ গুটি দিলো আৰু আলুটো নাচে সেইটোতো আৰু কম্পালচৰি মানে লাগিবই না আলু আৰু সকলো সময়তে চবতে লাগে না সেইটো আলুটো আৰু নেমু টেঙাটো আছে লগত
অ আলু নহ'লে আকৌ লগে নালগে ন
আলুটো লাগিবই আৰু যিকোনো ক্ষেত্ৰতে আলুতটো হ'লে হে দেখোন আঞ্জাখনৰো টেষ্টি আহে সোৱাদো মানে ঠগো দেখি মানে ধুনীয়া দেখি সেটো ভাল লাগে আৰু পিছে এটা মানে আমি সাধুৰ বিষয়ে অলপমান আলোচনা কৰিবৰ বিচাৰিছিলো মনত পেলাম বুলি ভাবিছো কিছুমান সাধু কথা কেতিয়াবা মনত পেলাবৰ ইচ্ছা যায় মানুহৰ লগ নাপাওঁ লগেই নাপাওঁ মানুহৰ লগত কথা পাতিবৰ কাৰণে চবেই আজিকালি কামতে ব্যস্ত হৈ থাকে
অ আমি সৰু কালতে সাধু কথা শুনিছিলো এতিয়া আৰু ক'লে ভালে পাম
অ এই মানে শিয়াল বুঢ়া বুঢ়ীৰ সাধুতটো কলে শুনিব নেকি আপুনি?
অ ক যি হ'লে ক আৰু শুনাই নাই বহুত দিন আগতে সৰুতে পঢ়িছিলো কি কিতাপ পঢ়িছিলো শুনিছিলো এতিয়া শুনাই নাই
এ আমাৰো হেনেকুৱাই মানে অলপ আলোচনা কৰিব ইচ্ছা যায় কোনোবা লগ পালে অলপ মান মানে চব বস্তু মনত পেলাবৰ ইচ্ছা যায় নহলে পাহৰি থকা যায় না সেইটোৰ কাৰণে তেতিয়াহলে মই ক'ব পাৰো আপুনি যদি শুনে হেল্ল'
ল শুনি শুনি আছো কৈ থাকা এখন মান তামোল ভৰালো মুখত
অ আহ তামোলো খাই নেকি আপুনি? অ' তেতিয়াহ'লে খাই থাকক আৰু মই কোৱা কথাখিনি শুনি থাকক এখন গাঁৱত এখন গাঁৱত মানে এ বুঢ়া বুঢ়ী আছিল সিহঁতৰ কোনো মানে হেৰি নাছিল আৰু ল'ৰা ছোৱালী নাছিল সিহঁতে মানে খেতি বাতি কৰে খেতি বাতি কৰি আৰু সিহঁতে হেনেকে খেতি বাতি কৰিয়ে খায় আৰু সিহতে বেছিকে তাৰমানে খেতি কৰি ছিল কচুৰ খেতি
কচু খেতি কৰি খাই
অ মানে বেলেগ খেতি খেতিও কৰে কৰিলেও মানে কচুৰ খেতিতটো কৰি মানে সিহঁতে বজাৰত মানে বিক্ৰী কৰে হেনে হেনেকুৱাকে সেই কচুটোৰ বেছি মানে হেৰিটো খেতিটো কৰে আৰু বাকীতকৈ কচুটো বেছি কৰে অ কৰিলি আৰু মানে বুঢ়া বুঢ়ী ৰ ওচৰত মানে মানুহ বিলাকখানে কচু নিব আহে কচু খায় কিন্তু এই এনেতে আৰু মানে বুঢ়া বুঢ়ীৰ হেৰিত বিলাখন দেখি এই শিয়াল বিলাখনে আলোচনা কৰে শিয়াল ‌য়ালৰ সিহঁতৰো হেৰি আছে না একতা সংস্থা আছে না সিহঁতে আলোচনা কৰে যে কয় যে বুঢ়া- বুঢ়ী ইমান যে খেতি কৰে, চব বস্তু সিহঁত বেলেগক দিয়ে আমাক হ'লে অলপো নিদিয়ে, সিহঁতে বজাৰত নিয়ে বেলেগ মান নুহকো দিয়ে কিন্তু আমাক হলে সিহঁতে খাব নিদিয়ে। এটা কাম কৰো দিয়া। হেৰি এটা মানে যিটো শিয়ালৰ মেইন তাৰ মানে কলা যে তই আদি যাচোন বুঢ়া -বুঢ়ী অ ৰজাই আৰু মানে এ কলা যেচোন তই আজি মানে বুঢ়া -বুঢ়ী কি কয় একবাৰ সুধি আহচোন। তাৰপিছত আৰু এ মনে মনে মনে দেখাকে গৈছে বুঢ়া- বুঢ়ী কলা যে ককাই হেৰি কিনো কৰি আছে আপুনি, তাৰপিছত বুঢ়াই কলে এ কিনো কৰিম আৰু ঘৰৰ কাম কৰিছো হে কচু দাৰত কচো ৰুম বুলি ভাবিছো। এ কচু সিজাই আছো এনেকে কৈছে, হা কচু সিজাই আছে। কচুনো সিজাই কিনে হেৰি উম হেৰি কৰে নেকি পোতে নেকি তাৰ পিছত বুঢ়াই কৈছে অ অ, কচু সিজাই পুতিলি সোনকালে এ, কচুটো মানে ডাঙৰ হয়। গজালি মেলে সোনকালে সেনেকে কৈ আছে আৰু। তাৰপিছত সিহঁতে আৰু ভাবিছে আজি ভালেই হ'ব। বুঢ়াই যদি কৈছো উহে পুতিছে আজি আমাৰ ভালেই মজা হব, তেতিয়া আৰু শিয়ালৰ তুই সুধিছি আৰু যে এ কেতিয়া পুতিবি? বোলে এতিয়া সিজাইহে আছো। কচুটো, কচু সিজা হোৱাৰ পিছত অলপ থব লাগিব। খোৱাৰ পিছত বস্তুটো আমি পুতিম লাহে-লাহে। বোলে, কেতিয়াকে পুতিবি? বোলে গধূলি সময়ত পুতিম আৰু নোপোৱা হলে গজালি মেলিব।
উম।
বুঢ়াই আৰু শিয়ালটো সেনেকা কৈ আছে, ঠিক আছে ন তে ককা আমি যাওঁ আৰু এতিয়া। মানে, শিয়ালে যে খাব আহিব সেইটো কথা কোৱা নাই। কৈছে নহ'লে ককা এতিয়া যাও বলো যোৱা নহ'লে। তাৰ বুঢ়ী আৰু বুঢ়াই তাৰমানে আলোচনা কৰিলা যে আমি তাতে কচো নুপুতি আমি তাতে চূণৰ পিঠা তাত থৈ দিম। পুতি, তেতিয়া সিহঁতে খালে চোন আৰু এই আৰু একজাত মানে কিবা বেলেগ বস্তু সেইটো মই পাহৰিলো এতিয়া। আপোনাক ক'বৰ কাৰণে সেইকাৰণে একচুৱেলি এইবিলাকখন আলোচনা কৰিব লাগে। মই অলপ পাহৰিলো।
চোন আৰু কচু মিক্স কৰি পেলাই পিঠা বনাইছে নেকি?
অ, সেনে সেনেকুৱাই হ'ব। মই অলপ পাহৰিছোঁ ত আলোচনা কৰিছোঁ ন আপুনিও নাজানো কৈ দিব। আহ, তাৰে তাৰে অ এ, তাৰে পিছত মানে যেতিয়া কচুটো পুতিলে গধূলি সময়খিনিত বুঢ়া-বুঢ়ী সেইটো আলোচনা কৰে তেতিয়া আৰু ৰাতি বুঢ়া-বুঢ়ী আৰু টোপনি মাৰি আছে। টোপনি মাৰি থাকাত আৰু সিহঁতে আৰু কত কচু পুতিব বুঢ়া-বুঢ়ী মিছাই কৈচি কচু পুতা নাই তাৰমানে সিয়ালে আহি সদায় দিগদাৰ দিয়াৰ কাৰণে সেইটো বুদ্ধি কৰিছিল না তাৰে পিছত মানে ৰা ৰাতি যেতিয়া মানে শিয়ালে চুপ-চাপ হুৱাই মানে সিহঁতৰ মুখ কৰ আৱাজ এটা ওলায় না সেই আৱাজটো নিদিয়া কৰি এ মানে চুপ-চাপ আহিছে মানে চব শিয়াল আহিছে। আৰু লগৰ গোটেই বিলাখান শিয়াল আহিছে। আহি আৰু কচু দৰা এফালৰ পৰা মানে সিহঁতে খাই খাই যায় আছে। খাই খাই যায় অ খানি-খানি যায়ও আছে আৰু খাইও যাই আছে ভাবিছে আৰু সে কচুটো শিয়ালেতো আৰু কচু কেনেকুৱা চিনি নাপায় না। কচু অ কচু বুলিয়ে ভাবি সিহঁতে ধুম-ধাম খাছে আৰু আজিয়ে খাই ল আৰু আমাৰ ধুনীয়া কচু আৰু প তক ত খা গৈছ। চোন আৰু এই কচু, কচুৰেই গুড়া হব বৰ কচুৰ গুড়া কিজানি গ'লত ধৰে এতিয়া মনত পৰিছে নেকি অকণমান। তাৰপিছত তেতিয়া সেনেকে খাই আছে। আপুনি ভুল হলে উত্তৰটো দিব যে এইটো ভুল হৈছে এইটো এনে অ।
অ, অলপ ভুল হোৱা যেন লাগিছে কিন্তু, মোৰো মনত পৰা নাই।
ভুল হোৱা যেন লাগছে নেকি?
অ, এই মনত পৰা নাই মোৰো কিন্তু অলপ ভুল হৈছে।
অ, ঠিক আছে মই ভুলে শুধই কব চেষ্টা কৰিছো, আপুনি কৈ যাব খালি। আৰু তাৰপিছত এই কচু দাৰত মানে স শিয়ালে খাব ধৰিছে আৰু খোৱাৰ পিছত এ হেৰি কৰিলা আৰু সিহঁতৰ গল বিলা খান অলপ-অলপ মানে। খুজতি ধৰাৰ নিচিনা ধৰিছে আৰু গল বিলা খনো অলপ ফুলি-ফুলি উঠাৰ দৰে উঠিছে। এতিয়া এই যিটো শিয়ালে সুধিব আহিছিল সেই শিয়ালটো তাৰমানে কলা যে আমি আচলতে বুঢ়া বুঢ়ী আমাক ঠগাইছে, আমি কচু বুলি আমি ধাম ধুম খালোঁ গোটেইখিনি কিন্তু আমি এই কচু নহয় আমাক বুঢ়া বুঢ়ী আমি যে সদায় দিগদাৰ দিওঁ আমনি দিওঁ সিহঁতক সেইকাৰণে আমাক এই বিয়াক বেলেগ বস্তুহে খুৱাইছে তাৰ পিছত এ কি কৰব এতিয়া বুঢ়া বুঢ়ীক কৈছে কি আমিও একদিন বুঢ়া বুঢ়ীক আমি শিক্ষা দিবা লাগিল, ঠগাম আৰু আমাক যেনেকোৱাকে হেৰি কৰিছিল এ আমিও এদিন তাৰ পিছত থগাম আৰু বাকী খিনি মনত নাই আপুনি কৈ দিয়ক চোন যেতিয়া বুঢ়া বুঢ়ী সিহঁতেও থগাম বুলি ক'লে সেইখিনিত গ'লে মই অলপ মনত পাহৰিছোঁ আপুনি কওক চোন মনত আছে যদি
তাৰপাছত সেইখিনি মই কওঁ
অ কৈ দিয়ক কৈ দিয়ক
হে
অ
বুঢ়া বুঢ়ী বুঢ়া বুঢ়ী পিঠা বনাই আছে
অ অ
পিঠা বনাইছে আৰু
অ অ
বনাওতে পিঠ ততে গন্ধ পাইছে শিয়ালকেইটাই গন্ধ পাললি আৰ ততৰ শুঙি শুঙি আহিছে আৰু
অ
অহাৰ পাছত আৰু মনে মনে চাই আছো ক'ত কেনেকে থয়
অ অ অ
তাৰ পিছত বুঢ়া সিহঁতৰ পিঠা বনা হ'ল সেই পেলাই আৰু
অ
হেৰি কৰিলা বুঢ়াই বনাই আছে বুঢ়ী বনাই আছে বুঢ়া খাই আছে খাই খাই খাই যিকেইখান আছে সিহঁতে আৰু থৈ কেনে টোপনি মাৰিলা দুটা মৰা পিছতে বা সিহঁতে চাই আছে আৰু ক'ত কেনেকে থৈচি তাকেদি চাই থাকোঁতে সিহঁতে যেতিয়া টোপনি গ'ল তেতিয়া সিহঁতে অলপমান এটা বুদ্ধি উললা য সেইটো জেগাতে আমি যাম যাই পেলাই আমি পিঠিখন খাই আহিম